অ মই আচো ৰবা অলপ মানে এই ৰাতি গৰমৰ কাৰণে টোপনি ভাল নহ'ল। তাৰ কাৰণে ৰাতিপুৱা শুই আছিলো এই অলপ আগত উঠি লো উঠি এতিয়া তাকে তোমাৰ মানে মিছ কল পালোঁ তেনে কৰিলোঁ আৰু এতিয়া তুমি। - কৰি আছা
মই এনে আছো ৰবা ময়ো তোমাৰ এই। - অলপ পাগৰ দি আছো এনে আৰু বিছনাত পৰি
অ অ হয়
এ যোৱা- যোৱাকালি তাতে যোৱাকালি খেলা চালো যাবা বিৰাট খেলা হৈছে।
অ হেৰি কি কয় আ এই এইখন মানে ক কিবা ৰনাল্ডৰ যে এইখন দেশখন হাৰিল নেকি পৰ্তুগাল খনন।
এ নহয় যোৱাকালি তোমাৰ আৰ্জেণ্টিনা আৰু হেৰিৰ আছিল তোমাৰ ইজিপ্তৰ।
অ ৰনাল্ডহতৰ টিমটো হাৰিছে নেকি
উম ওলাইছে সিহত
অ সেইটো ইমান মানে ষ্ট্ৰং টিম কিয় বা হাৰিল
সিহঁতৰ তিমটো ভাল নহয় তোমাৰ ষ্ট্ৰং বুলি ক'ব নোৱাৰি সেইটো তিম
ৰনাল্ডো আছে দেখোন
অ ৰনাল্ডো অকলে কি কৰিব এঘাৰটা প্লেয়াৰৰ এটা প্লেয়াৰে জয় কৰিব নোৱাৰে নহয়।
অ সেইটো হয়
এঘাৰটা প্লেয়াৰ সমান হ'ব লাগিব।
অ অ।
তেনেকোৱা, বাকী ভাত
অ, খালো ৰবা। হয়। পন্তত খালো, পঁইতা ভাত। যিটো আমাৰ মানে গৰম দিনত শিকে ভাল।
অ অ অ, মই এনে ভাতে খালো ৰবা তোমাৰ।
অ হয় হয়।
গৰম ভাত খাই দিলোঁ তোমাৰ।
অ।
বাক আৰু ক'তো যোৱা নাই নেকি আজি?
এই মানে মোৰ গাটো বৰ এটা ঠিক নহয়। যোৱ পাৰো ই মানে ফাষ্ট ফুড খাইছিলো। তাৰপিছৰ পৰা মোৰ অলপ পেটৰ অসুখৰ নিচিনা হৈ আছে। ইয়াতে ক'তো যোৱাও নাই। অ
কি খালা ফাষ্ট ফুডত?
এই, এইটো মানে এই যে চিকেন ফকৰাটো যে ৰঙা কৰি থৈ দিয়ে পিছত গম পাইছো সেইটোত বোলে কিবা ৰং মিহলাই
নাই এইটো একদম এইটো কালাৰ মাৰে তোমাৰ এইটো এটা সচ টাইপ পায় ব তলত।
অ অ।
সেইটো টো মই চিকেন পকৰাটো টো নাখাওয়ে তেনেকে।
হয় হয়। আৰু মম' খাইছিলো।
কেইট খাইছিলা কালি?
অ মমো এক প্লেট এক প্লেট ত চাৰি পিচ। অ পকৰা চাৰি পিচ।
চাৰি পি চাৰি পিছত এক পিছত দচ টকা কে লয় নেকি?
হয় হয় এক পিছত দচ।
অ চাৰি পিছ খালা। মমো খালা?
হয় হয়। এই তাৰ পাছৰ তাৰ পেটৰো হ'ল মানে
এ ইমান খাই দিবা। ম'মো খাই দিলা, চিকেন পকৰা খাই দিলা সেইকনে পেটটো অলপ বিষ কৰিছে।
অ অ অ। তাকেইতো।
মমো, ম'মোটো খালেও হেই কৰে তোমাৰ অলপ গৰম কৰি
অ তুমি এনেই খালে তোমাৰ এনেকুৱা সমস্যা হয় নেকি তোমাৰ?
এ মইতো আগতে খাইছিলো। ম'ম' তেনেকে প্ৰব্লেম হয় চুইট বিলাক খালে বেছি।
হয় হয়। বেছিকে খাই দিলে হয় আৰু?
বেছিকে খাই দিলে হয়। গৰম মছলা দিয়া যায় ন বেছিকে।
হয় হয়।
মছলাবিলাক দিয়ে। কিন্তু মই হেৰি মই ফাষ্ট ফুডোটো তেনেকে নাখাও মানে আমাৰ ইয়াত ওচৰত নাপায় ন। সেইটো আছে এখন দোকান ওচৰত সেইখন মানে আজি খোলা নাই ৰবা। এসপ্তাহ মান হল খুলায়ে নাই।
অ অ।
তাৰপিছত তোমাৰ চকত আছে, চকত এ মই গলেও নাখাও ফাষ্ট ফুড।
অ অ।
কেতিয়াবা সেই ইচ্ছা কৰিলে খাওঁ আৰু, কোনোবা লগৰ লগত।
অ, অ।
আৰু মই খালে তোমাৰ ঘুুগুণীটো খাওঁ আৰু ঘুুনীটো আৰু পকৰা আৰু কৰ'ৰবাত খা
হয়, ভালেই ই তাৰ মানে আৰু মানে গাঁৱত বেছিভাগ এনেকে ফাষ্টফুড নুখলে ন খাবলৈ হ'লে টাউনতে মানে যাবলৈ লাগে।
অ, অ, অ, টাউনত মানেহে আৰু ইয়াৰ পৰা আমাৰ ঘৰৰ পৰা দুই কিলোমিটাৰ মান হয়। বেছি তমাৰ। ফাষ্টফুট নাই। খাব নালাগে একদম ফা ফুডটো একদম পেটৰ
বহুত মানে সমস্য়া সৃষ্টি কৰে এতিয়া মানে আজিকালি মানুহ বিলাকে মানে ইমান দৌৰা দৌৰি হয় ঘৰত মানে খ মই দেখিছোঁ আমাৰ বিশেষকান মহানগৰীত অফিচ যোৱা মানুহবিলাকেও মানে ৰাতিপুৱা দৌৰা দৌৰিতে, আহ মানে ঘৰত নিজে বনাব লাগে কাৰণে কি কৰে তেওঁলোকে ওলাই যায় যোৱা ৰাস্তাতে মানে যদি ক'বা ৰেষ্টুৰেণ্ট হোটেলত, এনেকুৱা ফাষ্ট ফুড জাতীয় মানে খাদ্যয়বলাক যি মানে সোনকালে হৈ যায়, আহ, এইবোৰ মানে যেনেকুৱা চাওমিন, ৰল ম'ম' এনেকুৱা ধৰণৰ খাই মানে অফিচত যায় তাৰ পিছত আমাৰ ওচৰৰে খুডৰা জনে কৈছে তেখতৰ মানে পুৰা গেছ হৈ গৈছে।
উম, উম। এই মেগীটো তোমাৰ খাই কিছুমানে মেগী টো তৎক্ষনাৎ হয়।
হয়, হয়।
মেগীটোতো তোমাৰ হাইষ্ট নাই তোমাৰ মানে অ', তোমাৰ একদম কম সময়ৰ ভিতৰত পাৰি। তোমাৰ পাঁচ মিনিটত নালাগে তোমাৰ মেগীত।
হয়, হয়, তুমি গৰম পানী কৰা তাতে দিয়া মছলা খিনি ঢালি দিলা হৈ গ'ল।
অ, সেণেকে খাই কিছোমানে কিছুমানে আৰু কেনেকে খায় মই কেনেকে খাওঁ মই তোমাৰ মানে কি ক মেগিটো আগে হেৰি কৰিল তোমাৰ, পিয়াজত মানে। পিয়য়াজ তেল দি পিয়াজ দ জলকীয়া দি দি মেগিখিনি পেলাই তাত পানী দিওঁ পানী দি তাত পানী দিয়াৰ পিছত অলপ দিয়াৰ পিছত সেইবিলাক উতলত হালধি নিমখ এইবিলাক দি, মছলা দি শেনেকে খাই দিওঁ।
অ, অ।
কিছুমানে আৰু গৰম পানী হেৰি কৰি দিয়ে গৰম পানীত উতলাই কিনেো মছলাটো দি দিয়ে পিছত।
হয়।
মচলাটো এই যেতিয়া নামব হব তাৰে পিছত দি দিয়ে।
অ,
এনেকেত আৰু পাঁচ মিনিটো নালাগে তিনি মিনিট মানত হৈ যায়।
হয় হয় এ এতিয়া মোক মানে পেটৰ হৈ থকাত আমাৰ ওচৰৰে খুুৰী এ গৰাকীয়ে কৈছে, যে তুমি মানিমুনি ৰস খোৱা কৰা ভেদাইলতাৰ আঞ্জা খোৱা মানে এইখিনি খালে পাম নাই মই যিহেতু মানে আমাৰ ঘৰুৱা বৰষধিৰ কথা ক'লে। এইতো জানিবা তলৰ গাঁৱত থাকে এইবিলাক।
কিয় নাপাবা মই এইবিলাক খাইছ গতে মানে তোমাৰ মানি মুনি, ভেদাইল লতা এইবিলাক এইবিলাক টো খাব লাগে, তোমাৰ এইবিলাক খাব আমাৰতো আজি তোমাৰ হেৰি ভেদাইল লতা দি মাছ বনাব। বিচাৰী গৈছে গাঁৱতে পায় আমাৰ ই
অ' আৰু এবিধ কিবা চিৰতা বুলি আছে সেইটো খালেও ভাল বোলে আৰু ব্ৰাহ্মিণ শাক স্মৃতি শক্তিৰ বাবে ভাল বুলি শুনিছো। হয় নেকি?
উম, উম ভালে শাকটো চব শাকেই ভাল তোমাৰ মানে শাক বিলাক খালে ভাল হয়। শাকত তোমাৰ চকুৰটো পাৱাৰ আহ
অ', অ'।
আৰু দেহৰ কাৰণেও ভাল তোমাৰ।
অ' তোমালোকৰ গাঁৱত কিজানি পোৱা যায়ে নাই এইবিলাক চাব?
অ' চব পোৱা যায় চব শাক
সকলোৰে বাৰীত মানে থাকেই আৰু।
উম বাৰী দৰমুখত তোমাৰ চবতে থাকে।
অ', অ' আৰু এই কলা কছুটো খালেও ভাল নেকি?
অঁ কলাকছুটো বাৰু কলাকছুটো তুমি অ' তেজৰ কাৰণে ভাল আৰু তুমি চব্জিটো দিলে ক'লাকছুটো খাই মিক্সাৰ চব্জি
হয় হয়।
তেনেকে খায় কলা হেৰিতটো
অ'। উ আমাৰ ইয়াতে মানে ইমান এনেকৈ নাপাই যহেতু আমাৰ ইয়াত ঠাইৰ অভাৱ যে। ইমান মানে আৰু কি হয় মানে বজাৰত ওলোৱা বিলাকো মানে জৰি তৰ পৰা আনে বুলি মানে অলপ খাবলৈ মানে বেয়া লাগে। কেতিয়াবা আমি এনেকুৱা পথাৰ চথাৰ চাই থাকিলে তাৰ পৰা আমি নিজে কাটি আনো আৰু।
অ', অ'।
অ'।
মানে ইয়াত পোৱা যায়, তোমালোকৰ তাত পোৱা নাযায় কিজানি তাত মানে
হয় হয়।
ইয়াত ইয়াত পোৱা যায় আমাৰ চব শাকে পাবা তুমি ইয়াত। ভেদাইল লতা, মানি-মুনি।
তোমাৰ হয় হয় অসমৰ মানে যিমান খিনি বিলাক এনেকুৱা ধৰণৰ ঔষধি উদ্ভিদ প্ৰায় খিনি মানে তোমাৰ ঔষধিে যেনেকৈ তুমি কলা ভেদাইলতা, মানিমুনি আৰু চিৰতা, ব্ৰাহ্মী শাক
উম কামি শাক তোমাৰ তাৰপিছত কলম শাক।
অ' অল এইবিলাক চব মানে অ' ঔষধি উদ্ভিদ হয় ন? বহুত মানে আমাৰ অ' ডাঠা শাক
এ বহুত আছে তোমাৰ নাম কৈ থাকিলে
অ' এই আমাৰ বিহুৰ সময়ত যে কয় এশ এটা শাক খোবাৰ আছে হয়নে? বহাগ বিহুৰ সময়ত বহাগ বিহুৰ সময়ত যে আমাৰ এশ এটা শাক খোৱাৰ নিয়ম আছে বুলি কয়। উম।
মানে, শাক বহু ভাগ আছে আমাৰ ইাত মানে কিছুমান শাক মানে আমি নাজানো বহুতেই মানে বয়সস্থ বিলাকে জানো আমি কিছুমান শাকৰ নামেই নাজানো।
হয়, হয়।
কুতুৰা আহ যিবা তাৰে পিছত খুচুৰা শাক আছে তুমি কেনেকুৱা পালেং শাক এইবিলাকো জানাই, শাক
পুৰৈ।
এই তোমাৰ হেৰি এইটো তোমাৰ যি ৰং লগাই দিয়া পাৰি অলপ কিবা গুটি গুটি ওলাই।
হয় হয় ৰঙা বেঙুনীয়া ৰঙৰ আহ ৰংটো যে ওলায়।
এইটো কপা বুলি কয় ৰবা আমাৰ ইয়াত বেলেগ বুলি কয়।
উম।
তেনেকুৱা, আছে বহুত মানে
হয় হয় মানে ঔষধি গুণসম্পন্ন, ইমান বোৰ আমাৰ অসমত মানে আছে নহয় তুমি মানে সেইবোৰ যদি খাই থাকা, মাজে মাজে মানে স্বাস্থ টো ভালে থাকিব যেন লাগে আৰু, কিন্তু আমাৰ এতিয়া গুৱাহাট তি বিলাক নাপাই দিয়াচোন।
নাপায় মাৰ যেতিয়া মানে সত্নোহ এনেকুৱা। নাপায় মানে তো তোমালকৰ পালে নাপায় আমাৰ ইয়াত পায়। তোমালোকৰ টাউনত টাউনত তেনেকৈ নাপায়।
নাপায়, হয় হয়।
টাউনত এইবিলাক গাঁৱৰ পৰা নি বিক্ৰী কৰে।
অ' বিক্ৰী কৰে হয়।
তোমালোকৰ তাত বিক্ৰী কৰে, তোমালোকৰ তাত হেৰি নাপাই ঢেকীয়া হাকতো নাপায়?
অ' ঢেকীয়াও মানে নাপায়, ঢেকীয়া চাগে আমি এই দূৰ কবাত তেনেকুৱা যে খালী ঠাই যত থাকে মানে পথাৰ স্ৰী চনপৰা ঠাইখিনিকাত যদি মানে আমি কেতিয়াবা যাৱা হয় তেতিয়া তাৰ পৰাই আনো আৰু বুটলি আৰু এই বজাৰ বিলাকত এই গাৰু আমাৰ ইফালে মেঘালয়ৰ গাৰু বিলাকে মানে বিক্ৰী কৰিব আহে পাহাৰৰ পৰা। তেওঁলোকৰ পৰা মাজে সময়ে সেনেকে কিনা হয় আৰু। বাৰু আজি ভালেই লাগিল তোমাৰ লগত এই বিষয়ে আলোচনা কৰি, আ অ'। আজি ৰাখিছো দিয়া, ধন্যবাদ।